কি কৰি আছা?
এনে আছো গৰম বাহিৰত এনেই খোজ কঢ়ি আছো। তই?
তামাম গৰম তামাম গৰম এই হেৰিক বুলি কয় চাহ খালা?
আহ যহেতু ভাতে খাবা হ'ল চাহ কেতিয়াবাই খাইছো। তই খালী?
সেইটো হয় বাৰু হা
তই খালি নে নাই?
মই খালো খালো মই খালো এতিয়া এনে বাহিৰত বহি আছোঁ।
অঁ অঁ।
ইফালে বতৰ কেনেকুৱা?
অ বৰষুণ দিব চাগে এতিয়া।
বৰষুণ দিব না?
ৰাতিপুৱাৰ পৰা দিয়ে। দিয়েই আছে এতিয়াও দিবই চাগে বৰষুণ আজিৰ দিনটো বৰষুণ দিছে।
তাকে তো এনেকে বৰষুণ হ'লে ভয় লাগে পান।
মই তোৰম মাতো শুনা নাই হেল্ল'।
অ এনেকে বৰষুণ দিলে মানে ভয়লগে আৰু বানপানী বানপানী আহে বুলি।
তাকেটো। ইমান ক্ষতি কৰে মানুহৰ বানপানীয়ে।
তাকেত। তাকে ভাবিছো আজি তোমাৰ লগত মানে বানপানীৰ বানপানীৰ ওপৰতে মানে কথা পাতো।
তোমাৰ। মানে থাৰটো। অদ্ভূত মানে।
তাকেতো আজি এতিয়া তাকে ভাবিছো বানপানীৰ ওপৰত তোমাৰ ওপত কথা পাতো অলপমান আলোচনা। না কৰোঁ।
কচোন।
তাকে এতিয়া বানপানী মানে। গম পাই আছা নিউজ পাই আছ বানপানী মানে আমাৰ তোমাৰ। মধ্য অসমৰ ফালে নাহিলেও এই যিখিনি মানে উজনি অসমৰ উত্তৰ পাৰৰ যিখিনি জিলা আছে ন। উত্তৰ। যেনেকুৱা তোমাৰ ধেমাজি লখিমপুৰ। ততে মানে যথেষ্ট মানে। এ তীব্ৰ বিগ মানে বানপানী আহিছে। আহিফালে এতিয়া মানে তাতে পাইছো নিউজত যে। অলপতে চিমেণ্ট চাপৰিত এখন ৰে'লৰ বিজ তোমাৰ। ৰেলৰ দলং এখন মানে ভাঙি গ'ল বানপানীৰ পৰা। তুমি মানে কি কি ভা বানপানীয়া মানুহৰ কেনেদৰে ক্ষতি কৰে তুমি। কি হ'বা কোৱাচোন।
বৰষুণৰ বতৰ বৰষুণৰ বতৰ মানে বাৰিষাৰ বতৰ আহিলেইতটো এতিয়া মানে মানুহৰ মাজত। তাতে ভয়ৰ ভয়ৰ এটা আশংকা দেখা পোৱা যায়। বিশেষকৈ মানে উজনিৰ ফালে। এতিয়া সেই মানুহ।
উম।
সিহতঁ‌ৰ মানে। বেয়া লাগে। এতিয়া কিছুমানৰ ঘৰ উটি যায়। কিছুমানৰ তোমাৰ উপাৰ্জনৰ এতিয়া। গৰু চৰু উম ধৰা তেনেকে পালন কৰি কৰি কেনেটো জীৱিকা নিৰ্বাহ। কৰি থাকে। কিছুমানে গৰুও কেতিয়াবা উটি যায় বা গোটেইবিলাক নথি পত্ৰৰ। পৰা লাগতিয়াল চব বস্তুে উটি যায়। সেইটো মানে বেয়া লাগে আৰু উম মানুহৰ ঘৰ বাৰীৰ পৰা। খেতি পথাৰ নষ্ট হৈ যায় বা তোমাৰ গোটেই দলং ছলং। চলং ভাঙি গোটেই পানীয়ে গোটেই চেচ কৰি দিয়ে একদম বেয়া লাগে আৰু। এতিয়া গৃহহী। কেনে মানুহখিনি তোমাৰ। আশ্ৰয় শিবিৰ মানে শিবিৰত থাকে যায়। য'ত মানে তোমাৰ বানপানী নুঠে ধৰা এতিয়া আমাৰ। আগতে এইবিলাকতো দেখা পোৱা গৈছিল। আ মানে স্কুলবিলাকত আছিল বা স্কুলবোৰ বন্ধ। দিছিল কিছুমান আহিব পৰা নাছিল আৰু বানপানীয়ে কেত। কেতিয়াবা মানুহো উটুৱাই নিয়া দেখা পাওঁ। যদি গৰু এটাক। ধৰা তুমি এনেকে। বচাব যাওঁতে বা নথি পত্ৰ বোৰে আনিব যাওঁতে।
উম।
বহুত দেখাব পাইছোঁ। টিভিত এতিয়াতো মইতো বানপানীৰ তেনেকৈ মানে পোৱা নাই।
ধৰা অভিজ্ঞতাটো মোৰ হোৱা নাই কিন্তু যিবিলাক মানুহৰ দেখিছোঁ মানে ফটো ভিডিঅ'তে হওক। নিউজতে হওঁক বাতৰি বিলাকত দেখা পাওঁ‌ বহুত। বেয়া লাগে আৰু মানুহ বিলাকক মানে বহুত কছ। ষ্ট হয়।
তাকে এতিয়া তুমি বানপানী পোৱা নাই বাৰু। মই বুজিছো এতিয়া মই তোমাৰ গাঁৱত থাকো মই বানপানী মানে সৰু। পাইছো বুলি কলেও ভুল নহয়। বৰ্তমান তোমাৰ তিনিৰি বছৰৰ পৰা মানৰ পৰা মানে বানপানীতো আমাৰ ইয়াতো হোৱা। নাই।
অ সেইটোৱেইটো এতিয়া মানে বানপীড়িত যিবিলাক আ উম যিবিলাক ঠাই আছে বানপীড়িত ঠাইবিলাক সেই মানোৰ য'ত মানে বানপানী হোৱাৰ আশংকা থাকে। সেই আশংকাৰ। মানে বানপানী অহাৰ আগে আগে বা বৰষুণ দিয়াৰ আগে আগে চৰকাৰে এটা জাননী দিব লাগে। আপোনালোক ইয়ালৈ যাওক বা শিবিৰত গৈ থাকক বা তেনেকুৱা চৰকাৰে সা সুবিধা খিনি। দিব লাগে। দিয়েও বাৰু কিছুমানক চাউল দালিৰ পৰা মানে যিখিনি মানে সিমি। তো একদম মানেআ লাগতিয়াল বস্। টোখিনি দিয়ে খুৱাৰে হওক বা থাকা মেলাই হওক। চৰকাৰে সা সুবিধা খিনি দিছে বাৰু সেইখিনি কাৰণে ভাল লাগে আ বিশুদ্ধ পানী বা ধৰা যিখিনি লগত। তিয়াল বস্তু চৰকাৰে ধৰা প্ৰদান কৰে। সেইখিনি ভাল লাগে এতিয়া বৰ্তমান কৰি আছ। ছে আৰু কিছুমানত মঠাউৰিও বান্ধি আছে। মঠাউৰি বান আগতে এতিয়া ছে যিবিলাক। আগৰ চৰকাৰৰ দিনতো এইবিলাক নাছিল বা এতিয়া অলপ মানে তোমাৰ অ' কি বুলি। কয় উন্নতি হৈ যায় আছে। এইখন নতুন চৰকাৰখন আহাৰ পৰা আৰু মই ভাবোঁ আগলৈ বহুত। মানে উন্নতি হ'ব আৰু। এতিয়া বানপানী এনেকোৱা হৈছে বৰষুণ নহয় কিন্তু যিবিলাক এই এ তোমাৰ অৰুণাচল প্ৰদেশে হওক বা চাইনাৰ পৰাই হওক বান নদী বান্ধ বিলাক এৰি দি দিয়ে ন। হয় কিবা কি কয় কি গেট বুলি কয় মই নাজানো। এৰি দিয়াৰ ফলতেতো মানে গোটেই পানীবাক আহে ইমানি হৈ যায় দেখাতো পাইছে। পাইছাই চাগে।
তিভিত।
উম উম উম পাইছো।
হেল্ল'।
এতিয়া তোমাৰ মই কব গৈছো যে হেৰি তোমাৰ বানপানী কি হয় বানপানী কি হয় বুলি ক'ব গ'লে তোমাৰ এতিয়া বাকী এ অসমৰ তোমাৰ ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰৰ যিখিনি জিলা আছে তেওঁলোকৰ মানে কথা মই নেজানো যিখিউ উত্তৰ পাৰ জিলা আছে এই উত্তৰ পাৰৰ যিখিনি তোমাৰ ভূটান অৰুণাচল প্ৰদেশ বা তোমাৰ সেফালে আমাৰ চুবুৰীয়া দেশ। চাইনাৰ লগত সংযুক্ত আৰু যিখিনি আমাৰ উত্তৰ পাৰত নদী আছে সেই নদীখিনি তোমাৰ চা চীনদেশ অ চীনদেশ তোমাৰ এই এই অৰুণাচল প্ৰদেশ
অৰুণাচলৰ পৰা আকৌ সোমাই কেনে এতিয়া তোমাৰ ইয়াতে আমাৰ অসমত সোমাইছে। পানীবিলাক সেইকাৰণে দলংখন ভাঙিল বা এইবাৰতো আৰু ভয়ানক হৈছে পৰিস্থিতি।
উম তাকেতো এতিয়া তোমাৰ কবলৈ গ'লে বানপানীয়ে তোমাৰ মানুহে এনেকোৱা ক্ষতি কৰিছে যে কিছুমান কৃষক। কে মানে খেতি কৰি উঠিছে তোমাৰ খেতি বাতি নষ্ট কৰিছে তেওঁলোকৰ একবছৰৰ কষ্ট অথলে গৈছ ছে তা তাৰ উপৰি তোমাৰ ইফালে তোমাৰ বানপানীৰ এতিয়া যদি কব যাও তেনেকে চব চব বস্তুৱে এটা ইতিবাচক এটা ইতিবাচক। দিশ থাকে ঠিক তেনেদৰে তোমাৰ বানপানীও এটা ইতিবাচক দিশ আছে যে বানপানী মানে কৃষকৰ বন্ধু বুলিও কিছুমানে কয় কাৰণ কিয়ত তোমাৰ বানপানী যেতিয়া আহে আহিলে তোমাৰ বানপানীৰ লগতে বিভিন্ন সাৰুৱা দ্ৰব্য থকা পলস তোমাৰ উটি আহে তোমাৰ সেই পলস বা সাৰুৱা দ্ৰব্য তোমাৰ যিখিনি কৃষকৰ মাটি আছে খেতি পথাৰ আছে তাত যদি তোমাৰ খেতি কৰা বহুতো যদি বানপানীটো আহে আহি থাক ত মানে কৃষকৰ খেতি মাটিত মানে সেই পলস যিখিনি পৰি মাটি খিনি পলুসা হয় আৰু যেতিয়া বানপানী খিনি তোমাৰ শুকাই যায় আৰু সেই সময়ত যেতিয়া মানে কি কৃষকে তোমাৰ খেতি আৰম্ভ কৰে সেই মানে খেতিৰ ফচল মানে তোমাৰ অতি উন্নত মানৰ হৈ পৰে এতিয়া তোমাৰ সেইটো এটা তোমাৰ ইতিবাচক দিশ আৰু ঠিক তেনেদৰে আকৌ যদি কৃষকে তোমাৰ বানপানী হোৱাৰ আগতে যদি তোমাৰ খেতি আৰম্ভ কৰে তাৰ পাছত যদি বানপানী আহি যায় আহিলেতো তোমাৰ কৃষকজনৰ গোটেই কষ্ট অথলে যাব এবছৰ বছৰ মান অথলে যাব কৃষকজনৰ মানে যিহেতু মানে বিশেষকৈ অসমতো উত্তৰ পাৰত জিলাৰ মানে মানুহ কৃষিৰ ওপৰতে ভিত্তি কৰি চলি আছে গতিকে তেওঁলোকৰ মানে নথৈ তোমাৰ কষ্ট হ'ব সেই কাৰণে মানে বানপানীটো সেইটো বেয়া আৰু তোমাৰ বান মানে তোমাৰ যিখিনি হয় আমাৰ ইয়াতে এটাই কাৰন তোমাৰ অকল এই নদী বান এৰি দিয়াতোৱে বুলি নহয় তোমাৰ যেতিয়া প্ৰচুৰ পৰিমাণে তোমাৰ অৰুণাল প্ৰদেশত বা সেইফালে তোমাৰ ওপৰৰ ফালে তোমাৰ যেতিয়া বৰষুণটো আহে সেই সময়ত মানে সেই বৰষুণৰ প্ৰভাৱ তোমাৰ অতি মানে তাত বানপানী আৰু যিহেতু তোমাৰ অৰুণাচল অৰুণাচল প্ৰদেশ হওক তোমাৰ চীন দেশৰ যিখিনি ওচৰ ওচৰ পাজৰ যিখিনি পৰ্বত পাহাৰ আছে তোমাৰফালে ভূটানৰ যিখিনি পৰ্বত পাৰ আছে সেখিনি মানে গোটেই অঞ্চল খিনিয়ে পাহাৰীয়া অঞ্চল আৰু বৰু আহিলে মানে সেই পাহাৰৰ তোমাৰ ওপৰৰ পৰা একদম তললে পানীখিনি চোচা মাৰি নামি আহে জাসৰ মানে অতি তীব্ৰ বেগেৰে সেই বানপানীখিনি আমাৰ অসমৰ দিশে গতি কৰে গতি কৰাৰ ফলত সেই বানপানীয়ে তোমাৰ যিখিনি ওচৰত নদী আছে নদীৰ ওচৰত যিখিনি ঘৰ দুৱাৰ আছে বা খেতি পথাৰ আছে গোটেই মানে তোমাৰ উটুৱাই গৰাখহনিয়াই মানে ভাঙি লৈ যায় সেইকাৰণে বানপানী তোমাৰ যদিও কিছু ক্ষেত্ৰত মানে লাভদায়ক হয় কিন্তু তাতকে দুগুণ মানে তোমাৰ লোকচান কৰে। বানপানী সেইকাৰণে বানপানীটো অতি ভয়ানক আৰু ইয়াৰ ওপৰত চৰকাৰে কিছুমান পক্ষত লব লাগে বুলি মই ভাবো যেনে তোমাৰ আমাৰ যিবিলাক নদী বান্ধ আছে তোমাৰ যত বানপানী অঞ্চল বিলাকত সেই নদী বান্ধসমূহ উম, মানে কি বুলি কয় এইতো তোমাৰ সুচাৰুৰূপে তোমাৰ চলাব লাগে লগতে তোমাৰ যিখিনি আমাৰ মাথাউৰি বান্ধে সেই মাথাউৰি খিনি তোমাৰ ভালদৰে বান্ধি তোমাৰ পানী পানী যাতে ভাঙিব নোৱাৰে পানীৰ সৈতে সেই তোমাৰ মানে কিবা এটা ব্যৱস্থা কৰাটো প্ৰয়োজন। মানে চৰকাৰে এইখিনি পদক্ষেপ ল'ব লাগে কাৰণ বানপানী হৈছে এটা প্ৰাকৃতিক তোমাৰ দুৰ্যোগ সেইটো মানে ৰখোৱাটো তোমাৰ কোনো এটা মানে সম্ভৱ কথা নহয় কাৰণ প্ৰাকৃতিক যিটো যেতিয়া হ'ব হবই। তথাপিও যিটো এটা হাৰত হয় সেই হাৰটো কমাব পাৰি চৰকাৰে তাৰ ওপৰত গুৰুত্ব দিব লাগে। এতিয়া আমাৰতো এইখিনি তোমাৰ প্ৰাকৃতিক ভাৱে বানপানী হয় কিন্তু তোমাৰ এতিয়া ক'বলৈ গ'লে গুৱাহাটী অঞ্চলৰ পৰা বা কিছুমান চহৰ অঞ্চলত তোমাৰ কিছুমান মানুহৰ চিপ মানে যিটো চেন চিপ টো নাই কাৰণে তোমাৰ তাতে হয় কাৰণ গুৱাহাটীৰ যিমান মানুহে চৰকাৰ কালি পাৰে যে গুৱাহাটীত কৃত্ৰিম বান পানী হয় চ ৰাস্তা ঠিক কৰিব পৰা নাই। আৰু ৰাস্তাটো ঠিক কৰা নকৰাটো কথা আহি নপৰে যিহেতু ৰাস্তাৰ দুই কাষে তোমাৰ চৰকাৰে নলা বনাই দিছে নলা নৰ্দমা বনাই দিছে যদি আমাৰ যিখিনি উম, মানুহ আছে সেই মানুহখিনিয়ে যদি তোমাৰ নলা নর্দমা জাবৰ পেলাই গোটেই তোমাৰ জাবৰুৱা কৰি পেলাই গোটেই জেগাখিনি এতিয়া ক'ৰ পৰা তোমাৰ পানী নলাৰে ও যাব নলাতো নাযাই তোমাৰ নলাটো ভৰ্ত্তি হৈ থাকিলে পানীটো ৰাস্তাটো - ৰাস্তা
সেইকাৰণেও মানে কৃক্ৰিম বানপানী হোৱা দেখা যায় আৰু।
উম উম - উম সেইটোয়ে মানুহখিনিয়ে মানে কিছুমান এটা সৰু - সৰু পদক্ষেপ ল'লে মানে হৈ যায় আৰু চৰকাৰেও তাতে মানে কিছুমান ভেমু চালি দেখুৱাই কিছুমান মানে কৰিব পৰা কাম থাকে যদি চৰকাৰে সেইখিনি কাম নকৰে কাৰণ সেইখিনি কাম কৰিলে। তোমাৰ তাতে যিখিনি পৌৰসভাৰ মানুহ আছে তাই তেওলোকৰো অসুবিধা হয়। মান আকৌ চৰকাৰৰ তাৰ পৰা কিবা এটা কমিশন পাই তেনেকে মানে চলি আছে গতিকে যদি চৰকাৰেও গুৰুত্ব নিদিয়ে লগতে যদি আমাৰ মানুহখিনিও গুৰুত্ব নিদিয়ে সাধাৰণ মানুহখিনিয়ে তেতিয়া মানে সেই কৃত্ৰিম বানপানীৰ সমস্যাটো গুৱাহাটীৰ পৰা কেতিয়াও নাযায় বুলি মই ভাবো কাৰণ ৰাস্তা এটা বনালে সেইটো বানপানী গুচি নাযায় কাৰণ ৰাস্তাটো বনালে নলা - নলা নৰ্দমা বনাবই লাগিব আৰু যিটো আছে আৰু সেই নলা নৰ্দমা মানে পৰিষ্কাৰ পৰিচ্ছন্ন ৰখাটো মানে আমাৰ দায়িত্ব। তাতে বিভিন্ন ধৰণৰ প্লাষ্টিকৰ জাৱৰ-জোথৰ পেলাই আমি সেইটো মানে বন্ধ কৰি দিব নোৱাৰো। বন্ধ কৰি দিলে পানী খিনি যাব নোৱাৰি ওপৰলৈ উঠি অহাটো স্বাভাৱিক কথা।
ঠিকে কৈছা বাৰু। এতিয়া কথাখিনি পাতি বাৰু ভালে লাগিল। আকৌ পিছত কেতিয়াবা
উম - উম ভাল লাগিল কথাখিনি পাতি তোমাৰ লগত ধৰ কথাখিনি পাতি বলে ফোনটো কৰিলো মই। এতিয়া ৰাখো হা ঠিক আছে উম - উম। ঠিক আছে হব দিয়া।